হয়
হয় নমস্কাৰ অ কি কৰি আছে আপুনি ব্যস্ত নেকি
নাই ব্যস্ত নহয় মই আছোং এনেই আছোং এতিয়া হয় আপুনি হয় কিহৰ কাৰণে কল কৰিছিলে
আৰু ভাত খাই পেলাই অকমান জিৰালো সেইটো কাৰণে ভাবিলোঁ। আপোনালোকে এবাৰ কল কৰো কি খবৰ কি কৰি আছে বুলি ফন কৰিলোঁ।
হয়। তো আমি এটা মানে বিষয়ত কথা পাতিব লাগিব বা আলোচনা কৰিব লাগিব এতিয়া।
ত' আপুনি আ বিষ ষয়টো কওক তেতিয়াহ'লে কিহৰ ওপৰত আমি আ আলোচনা কৰিম।
অ', আমাৰ দৈনন্দিন জীৱন বা আমাৰ কাৰিয়াৰক লৈ পেলাই কেনেকুৱা কি কৰা উচিত সেইটোৰ ওপৰত আপুনি কিবা ক'ব নিকি?
হয় নিশ্চয়। টো মানে আমাৰ যোনটো কেৰিয়াৰ অ, আমি যিটো কেনেকৈ আমি পঢ়া শুনা কৰো বা আমি যি আমি শিক্ষা সেইবিলাক লওঁ ইয়াৰ ওপৰতে আমি কেৰিয়াৰটো বনাওঁ। যেনেকৈ হা মানে দৈনন্দিন জীৱনটোতো আৰু আছে বাৰু আ এইটো এটা এজন মানুহে মানে বা এজন শিশুৱে কেনেকৈ নিজৰ দৈনন্দিন জীৱনটো কটাই বা পাৰ কৰে দিন ত' সেনেকৈয়ে মানে নিজৰ অ কেৰিয়াৰটো এনেকৈও মানে তেতিয়া বনাব পাৰি। যেনেকৈ এজন ল'ৰা ছোৱালীয়ে আ যেনেকৈ নিজৰ দৈনন্দিন জীৱনটো পাৰ কৰে বা যেনেকৈ তেখেতসকলে কেনেদৰে পঢ়া- শুনা কৰে ত' সেনেকাই মানে এইটো ভাবি, ভাবি বা চিন্তা চৰ্চা কৰি মানে আমাৰ নিজৰ কেৰিয়াৰটো এইটোৰ পৰাই মানে বনাব পাৰি বা যেনেকৈ মই উদাহৰণ স্বৰূপে কওঁ যে এজন ল'ৰাই যদি তেখেত তেখেতে যদি আ মানে খেলা, খেলা-ধূলাত যদি বেছি বেছিকৈ মন দিয়ে বা আ তেখেতে বা আপোনাৰ সংস্কৃতি এইবিলাকত বেছিকৈ মন দিয়ে। তেতিয়াহ'লে তেখেতসকলে এইটো সংস্কৃতি নহ'লে খেলা বা এনেকুৱা স্পৰ্টছ এনেকা এইবিলাক বিষয়তো তেখেত নিজৰ কেৰিয়াৰটো বনাব পাৰে আৰু পঢ়া-শুনাৰ লগত তে মানে এইবিলাক আ যোনবিলাক আমাৰ সাধাৰণ যিবিলাক আমাৰ এ এক্টিভিটিছ আছে সেইবোৰ তেনেকৈ আমাৰ খেলা-ধূলা খেলা বা সংস্কৃতি এইবিলাকত বা গান গোৱা বা দা এইবিলাক আমাৰ নৃত্য কৰা এইবিলাকতো মানে নিজৰ কেৰিয়াৰটো বনাব পাৰে। হয় যেনেকৈ এজন ল'ৰাই ভালকৈ পঢ়া-শুনা কৰিলে তেখেতে আ তাৰ পিছত তেখেতসকলে যোনবিলাক আপনাৰ কেৰিয়াৰ বনাবলৈ কাৰণে যেতিয়া আমি আ আমাৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰোঁ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় পাছ কৰাৰ পিছত তেতিয়া তেখেতে যদি আ ছাইন্সত বা বিজ্ঞান শাখাত যদি পঢ়ে। তেতিয়া মানে তেখেতে ইঞ্জিনিয়াৰ বা ডক্তৰ নহ'লে আ কিবা এটা বেলেগ কিবা বি এছ চি এইবিলাক পঢ়ি পিনি নিজৰ কেৰিয়াৰটো গঢ়ি তুলিব পাৰে। বা কোনোবা ল'ৰাই যদি অ, খেলাত ভাল খেলিবলে বা ফুটবল খেলা নহ'লে ক্ৰিকেট খেলাত ভাল হয় ত' তেখেতসকলে একাডেমী ল'ৰাক জইন কৰি কিনি একাডেমীবিলাকত ভালকৈ ট্ৰেইনিং কৰি তেখেতসকলে মানে নিজৰ কেৰিয়াৰটো গঢ়ি তুলিবৰ কাৰণে অলপ অসুবিধা হয় আৰু যেনেকৈ আ একাডেমীৰ পৰা তেখেতসকলক বহুত মানে সুবিধাবাদ দি এনেকুৱা সুবিধা দেখায় সুবিধা দিয়ে। আ খেলা খেলিবলৈ সাধাৰণ মানে জুনিয়ৰ চেম্পিয়নশ্বিপ হওক বা টুৰ্ণামেণ্ট এইবিলাক খেলি কিনি তেখেতসকলে ডাঙৰ আ চেম্প চেম্পিয়নশ্বিপৰ টুৰ্ণামেণ্টবিলাকত খেলিবলৈ আ সুবিধা পায় আৰু। টো এনেকাই মানে অলপ নিজৰ কেৰিয়াৰবিলাক মানে খেলা বা স্পৰ্টছ এইবিলাকত নিজৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ কাৰণে সক্ষম হ'ব পাৰে। ত আ আপোনাৰ মতে মানে এজন ল'ৰা-ছোৱালীয়ে বা এজন ছোৱালী বা ল'ৰাই কেনে কৈ মানে নিজৰ কেৰিয়াৰটো বনোৱাটো উচিত বুলি ভাবে আপুনি অলপ জনাই দিব
মই ভাবো যে এজন বা ল'ৰা বা ছোৱালীৰ আচলতে প্ৰত প্ৰত্যেকজন ল'ৰা-ছোৱালীৰ ইণ্টাৰেষ্ট আৰু এবিলিটি হয়নে? আ তেওঁলোকৰ ইণ্টাৰেষ্ট আৰু এবিলিটিটো বেলেগ বেলেগ হয়। আ আগ্ৰহ আৰু ক্ষমতাটো যিহেতু প্ৰত্যেকটো ল'ৰা ছোৱালীৰ বেলেগ হয় তো কেৰিয়াৰটো সেই অনুযায়ী বেলেগ বেলেগ হৈ যায় ত মই ভাবো যে কিছুমান ল'ৰা ছোৱালীৰ আগ্ৰহ বেলেগ থাকিব পাৰে আৰু ক্ষমতা বেলেগ থাকিব পাৰে বা কিছুমান ল'ৰা ছোৱালী ক্ষেত্ৰত আগ্ৰহ আৰু ক্ষমতা একে মানে একেইটা বস্তুতে থাকিব পাৰে। ধৰি লওক এতিয়া এটা ল'ৰা বা ছোৱালী পঢ়াত খুব ভাল হ'ব পাৰে কিন্তু তে এ তেখেতে মানে কি আন যিকোনো এক্টিভিটিত মানে এক্টিভ নহয়। তাৰমানে এইটো বুজিব পৰা যায় যে সেই ল'ৰা বা ছোৱালীজনীৰ এবিলিটি আছে যে পঢ়াৰ ক্ষেত্ৰত কিন্তু ইণ্টাৰেষ্ট নাই বা তাইৰ ইণ্টাৰেষ্ট পঢ়াতো হ'ব পাৰে। কিন্তু তাতে আৰু কিছুমান ল'ৰা ছোৱালী আছে যিবিলাকে পঢ়িবলে ভাল নাপায় যেনেকে আপুনি কলে স্পৰ্টছটো কেৰিয়াৰ বনাব পাৰি। কিছুমান ল'ৰা ছোৱালীৰ আমি দেখা পাও যে সৰুৰে পৰাই যিমান চেষ্টা কৰিলেও তাহাঁতক পঢ়া পাতি ইমান মানে ভাল নহয়। তাৰমানে এইটো নহয় যে সেই লৰা বা ছোৱালীয়ে জীৱনত একো কৰিব নোৱাৰে সেই ল'ৰা বা ছোৱালীৰ এ তাৰ আগ্ৰহ বেলেগ থাকিব পাৰে বা ক্ষমতা বেলেগ থাকিব পাৰে যে খেলা, কুদা, নাচা বা গান গোৱা বিভিন্ন ধৰণৰ হব পাৰে, এতিয়া মোৰ ক্ষেত্ৰত যদি মই ক'ব যাও ধৰি লওক মই বহুত ক্ৰিয়েটিভ মই বহুত কিবা কিবি কাম কৰিব পাৰো মই ষ্ট্ৰেচ হেন্দেল কৰিব পাৰো বা মই প্ৰব্লেম চল্ফ কৰিব পাৰো বা মই বিভি ভিন্ন ধৰণৰ ষ্ট্ৰেচফুল চিটুৱেচন পাছ সেইবোৰ চিটুৱেচনত মানে পাজেলছোৰ চলভ কৰিব মোৰ ইন্টাৰেচ হৈছে মই গান শুনি বৰ ভাল পাওঁ তাৰমানে এইটো নহয় যে মই গান গাবও পাৰো। হয় নে মই গান গাব নোৱাৰিবও পাৰো। এইটো মোৰ আগ্ৰহ যে মই গান শুনি বৰ ভাল পাওঁ। কিন্তু মোৰ আচলতে মোৰ ক্ষমতাটো বেলেগ ঠিক তেনেকে এতিয়া চাওক আমাৰ আমাৰ ইণ্ডিয়াত বা আমাৰ অসমত বা আমাৰ চুকে কোণে যিবোৰ আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা হয় যে মা দেউতাবোৰ নাচাই যে সেই লৰা বা ছোৱালীৰ ক্ষমতা কি আছে। সৰুৰে পৰা পঢ়াৰ ওপৰত প্ৰেছাৰ দিয়ে যে নাৰ্ছ প্ৰি স্কুলত যোৱাৰ পৰাই এল কে জিৰ পৰাই বা তাহাঁতক প্ৰেচাৰ দিয়া হয় যে ভালকৈ পঢ়িব লাগে, ভাল মাৰ্কচ আনিব লাগে। কিন্তু এইটো নহয় যে ভাল মাৰ্কচ আনিলেই যে সি যে উম ভাল কেৰিয়াৰ এটা বনাব পাৰিব বা ভাল এটা চাকৰি পাব হয়নে বা সেই ল'ৰা বা ছোৱালীৰ ইণ্টাৰেষ্টটো বেলেগ হ'ব পাৰে তাৰ নিশ্চয় ক্ষমতা বেলেগ হব কিন্তু আমাৰ এইটো কনচেপ্ট আছে যে আমি ভাল মাৰ্কচ আনিবই লাগিব তেতিয়াহে আমাৰ কিবা এটা হ'ব ভৱিষ্যতত কিন্তু একে এতিয়া চাওক যে চাইনা বা জাপান সেইবোৰৰ ক্লাছ ছিক্সলৈকে তাহাঁতৰ পৰীক্ষাই নহয়। বেছু দিয়া হয় যে সেই ল'ৰা বা ছোৱালী ৰ গ্ৰ ক'ত আছে আৰু কি কি ক
হয়।
কৰিব পাৰা সেইটোৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হয়। এইবোৰ আগতে ডিছকভত প্ৰথমতে শিকায় তাহাঁতক ডিচিপ্লিন শিকায়। টাইম মেনেজমেণ্ট শিকায়। যদি আমি সময় ব্যৱস্থাপনাটো ভাল কৰি সৰুৰ পৰা ভাল কৰিব নোৱাৰো। আমি ডাঙৰ হৈ কৰিব নোৱাৰো। যেতিয়া আমাৰ ক্ষেত্ৰতে হয়। আমি ৰাতিপুৱা গৈ পাব লাগে অফিচত নটা বাজাত। কিন্তু আমি কেতিয়াও চ পাঁচটা বজাত, ছয়টা বজাত নুঠো। আমি সেইয়ে সাতটা, আঠটাত উঠি পেলাই দৌৰা-দৌৰি, দৌৰা-দৌৰিকে আমি যাওঁ। কাকো আমি আহো তাৰ পিছত যে আমি কিবা এটা নিজৰ হেল্থক লৈ পেলাই বা কিবা এটা কৰিবলে ইমান এটা গুৰুত্ব নিদিও যিটো আমি দেখা পাও, হয়নে?
হয়, নিশ্চয়।
সেইটো বাবে মই ভাবো যে যিকোনো ল'ৰা বা ছোৱালীক সৰুৰে পৰাই যদি তাৰ আগ্ৰহৰ ওপৰত তাৰ ভৱিষ্যত বনোৱাৰ ইচ্ছা আছে নে তাৰ ক্ষমতাৰ ওপৰত আমি কাম কৰিলে বেছি ভাল হ'ব, সেইটো মই ভাবো যে মৰ মত সৰুৰ পৰাই এইটো বেছি গুৰুত্ব দিব লাগে আৰু এতিয়া টো আমাৰ আ মানে শিক্ষা ব্যৱস্থাটো এনেকুৱা হৈ গেইছে যে অকল মাৰ্কছ, মাৰ্কছ, মাৰ্কছ। মানে স্কুল যাব লাগে, কলেজ যাব লাগে ডিগ্ৰী ল'ব লাগে। মানে কম্পিটিচনৰ নিচিনা হৈ গৈছে মানে প্ৰত্যেকজন অভিভাৱকৰ কাৰণে প্ৰ প্ৰতিযগী সিহঁতৰ বাচ্ছাবোৰ মানে যেন প্ৰতিযগ প্ৰতিযোগিতাত অমুকৰ ল'ৰাতকৈ ভাল হ'ব লাগব', তমুকৰ- ডিগ্ৰী লাগিব কিন্তু আপুনি চাওঁক তে হয়নে? আমাক চৰকাৰে কিমানখিনি চাকৰি দিব পাৰিছে? দুই বিছ লাখ মানুহে যদি চাকৰি এপ্লাই কৰে তাৰেপৰা দুই হাজাৰ পোন্ধৰশ মানুহে চাক কৰি পায় সেইটোৰ কাৰণে ইমান বহুত বেছি মানে প্ৰতিযগিতাত গৈ পেলাই লাষ্টত যাই পেলাই অভাৰ থিংক কৰাতকৈ ডিপ্ৰেচনত গুচি যোৱাতকৈ আচলতে আমাৰ দক্ষতামূলক শিক্ষাৰ ওপৰত বেছি গুৰুত দিব লাগে বুলি মই ভাবো। কাৰণ যেতিয়া আপুনি চি কিল শিকিব আপোনাক আপুনি কাম পাবয়ে।
পাবয়ে হয় সেইটোৱে। অ মানে হয়। এইটোৱে ক'ব পাৰো আমি কি নিজৰ যোনটো পেশ্বন আছে সেই পেশ্বনটো ফল' কৰিলেই বেছি আমাৰ ছাকচেছফুল হোৱাটো দিশ টো আমি গম পাওঁ আৰু হেনে কে আপোনাৰ যদি হবি থাকে খালী। ত' হবি মানে হবতকৈ যদি নিজন হবি আৰু নিজৰ পেশ্বনটো দুটাও যদি একে হয়। ত' তেতিয়া মানে আপোনাৰ যোনটো আপোনাৰ যোনটো কেৰিয়াৰ বনাব ইচ্ছা আছে। য'ত আপোনাৰ ইণ্টাৰেষ্টটো আছে বা হবি বা পেশ্বন য'তত আছে তেতিয়াহ'লে বেছি ছাকচেছফুল হোৱাটো আমি দেখা পোৱা যায় বৰ্তমান যুগত। যেনেকৈ কোনোবা ল'ৰা-ছোৱালীয়ে খেলৰ ভাল যদি স্পৰ্টচত ভাল যেনেকৈ আমাৰ আ অসম বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুত আমাৰ খেল প্ৰতিযোগিতাবিলাকত আমি ভাল ফল ফল দেখাব পাৰোঁ। ত' আমাৰ এথলেটিকতে হওক বা আপোনাৰ বক্সিঙতে হওক আপোনাৰ আপোনাৰ ফুটবলতে হওঁক আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুত ল'ৰা ছোৱালী আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে বহুত আ যোগদান দিছে। আমাৰ খেল এইবিলাকত ত' এইবিলাকে ভাবোঁ কি নিজৰ পেশ্বনটো থাকিলে মানে বা মিউজিকতে হওঁক বা স্পৰ্টচতে হওঁক বা য'ত ইনটেৰেচত আছে পেশ্বন আছে ত' এইটো ফল কৰিলে মানে ছাকচেছ হোৱা দিশটো বেছিকৈ দেখা যায় আৰু যদি চান্স পায় চবে মানে চব সকলোৱে নোৱাৰে বাৰু এইবিলাক।
হয় হয় সেইটোৱে নিজৰ দক্ষ দক্ষতাৰ ওপৰত বেছিকে গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। কাৰণ আমি অসমীয়া মেডিয়াম বা বড়ো মেডিয়ামৰ আমাৰ যিবোৰ ল'ৰা ছোৱালী আছে। তাহাঁতে কমিউনিকেশ্বনত ভাল নহয় যে ভাবে যে মই যদি কমিউনিকেশ্বনত ভাল হ'লো হয় যদি মই ইংলিছ মিডিয়াম পঢ়িলো হয়, কিন্তু আপুনি লক্ষ্য কৰক কিমানবোৰ ল'ৰা ছোৱালী আছে ইংলিছ মিডিয়ামত পঢ়িলেও ইংলিছত কথা ক'ব নোৱাৰে।
হয়, হয় এইটো মানে এতিয়া এইটো মিডিয়ামটো মানে ডিফাইন নকৰে মানে নলেজ লেংগুৱেজ সেনেকে কৰাটো হয়, ঠিক আছে, ঠিক আছে আমাৰ সময়টো হৈ গৈছে সেই বা আমাৰ আৰু অঁ ঠিক আছে। ধন্যবাদ থাকিল আপোনালে।
ধন্যবাদ।